শুনিছ? অ', অ', শুনিছো কোৱা?
অ', মই শুনি আছোঁ।
মই এইটোয়াহে শুনিছো। কি কৰিছা?
অ', অ', মানে ভইচটো অলপ দেৰি, দেৰিকৈ গৈছে। উম।
কি কৰিছা?
মই আজি বহুত গৰম পৰিছে। মানে ওচৰতে বহি আছোঁ ফেনখনৰ ওচৰতে।
উম, বৰষুণ দিয়া নাই?
বৰষুণ দিয়া নাই। মই গুৱাহাটীত নাই যে।
অ', ইয়াতে বৰষুণ দিছিলে। এতিয়াহে
অ', মই গ'ম পাইছোঁ, গুৱাহাটীত বৰষুণ দিছে বুলি কৈছিলে।
উম।
অ'।
তুমি ক'ত
ইয়াত মানে এতিয়ালৈকে যে ঠাণ্ডাই পৰা নাই। অ', নগাঁওত আছো। ভালে কৰিছা সুধিছা? মোৰ একদম ঠিক ঠাক নাই, মই কোনদিনা গুৱাহাটী পাওঁ। নগাঁৱত ঠিকেই নাই।
ঘৰত নাই যোৱা?
ঘৰত নাই যোৱা।
অ', ঘৰত গ'লে আকৌ দুৰো হয় ন'?
ঘৰত গ'লে মানে গুৱাহাটী দূৰ হৈ যায় ন'?
উম, এদিন
আকৌ পটকে হেৰি হ'লে কি আছিলে এটো, ইণ্টাৰভিউ-চিণ্টাৰভিউ হ'লে যাব নোৱাৰা হৈ যায় ন'?
উম।
সেইকাৰণে মানে মই বৰ বেছিকৈ গুৱাহাটী মই দূৰত থাকিব নিবিচাৰোঁ বেছিকৈ।
অ', অ'।
অ'।
হম, হুম?
আৰু কৰবাত কৰবাত দি থব লাগিছিল ইণ্টাৰভিউ।
কি জানা মোৰ যে, ইণ্টাৰভিউবিলাক দিবলৈ মই ইমান বেয়া পাওঁ নহয়। মানুহে মানে মোৰ যে প্ৰব্লেম আছে মানে, মানুহে বৰ বেছি কথা সুধি থাকিলে মোৰ কি 'বৰ খওঁ উঠে!
আৰু কেনেকুৱা উল্টা পোল্টা কথাবিলাক সুধে ন!
উম আৰু কি জান চাবচোন! ইণ্টাৰভিউ টাইমত তেওঁলোকে মানে তোমাক ভাবিবও ইমান টাইম নিদিয়ে কিছুমানে?
অ'!
অ', ঠিক আছে! হ'ব দেয়া যোৱা! মানে মোৰ এনেকুৱাও হৈছে মানে কিছুমানত তেনেকুৱা হৈছে? লাষ্টত সেনেকে তিনটামান কুৱেশন মানে গুচি যায় হা! মই জানো এনচাৰটো? মানে অকমানতো ভাবিব টাইম দিব লাগে ন! নিদিয়ে আৰু? তেওঁ মোক শেষত কৈছে তুমি এটাৰো এনচাবে নিদিলা! মই আছ মই অকল এনছাৰ কেইটা কৈ দিলো হা তেতিয়া! তেতিয়া এনছাৰ কেইটা কাই আছ তুমি কিয় দিয়া নাছিলা! মই চা আপোনি মোক টাইম দিয়া নাছিল ন? সেইকাৰণে মই আপোনাক ৰেচপেক্ট কৰিছো যে আপুনি কুৱেশন কেইটা সুধিয়ে লওক মোক! মোৰ যিমানখিনিলৈকে মনত আছে সেইকেইটাৰ এনচাৰ মই এতিয়া দিলো! তাৰপিছত আছে! আহ'! নহয় তুমি কুৱেশনৰ লগে লগে এনচাৰ দিব লাগে ন! তুমি লিখোতে কি একেলগে আনচাৰ কেইটা লিখি একজামতো আমি সেনে সে লিখো অকল এনচাৰ কেইটাই লিখি আহো আমিতু কুৱেশনত এনচাৰ নিলিখোঁ নহয় এইটো ক্লাছৰুমতহে লিখা যায় যেতিয়া নোটছ বনাও। আচ্ছা দিয়া তুমিয়ে মোক শিকাবা মানে মইচোন এইটো আপুনি যি ভাবে।
তাকেহে।
উম। হয়টো মানে কিছুমানে ইমান টাইম নিদিয়ে নিজৰ মতে সুধি থাকে সুধি থাকে আৰু লাষ্ট ব্লেমটো আমাকে দিয়ে যে আমি এনচাৰটো দিব নাই পৰা। তোমালোকে তাইকো দিব লাগিব নহয়।
ইণ্টাৰভিউত মোৰ মানে কি জানানে ইণ্টাৰভিউত ইমান ইমানো বেছি টান কুৱেশ্যন সুধিব নালাগে দিয়া।
আহ।
মানে কাম বিলাক কৰোতে কৰোতেতো মানুহে জানিয়ে যাব ন কিন্তু চব টাইমতে ধৰিলে মানুহৰ চব কথা মনত থাকিব। মানে কিবা এটা নাইবাতো এনেকুৱা কৰিব লাগে যে ডেমো লৈ ল'ব লাগে ধৰক যিটো কাম হয়। প্ৰথমতে কাম টো বুজাই দিব লাগে সেই কামটো কৰিব দিব লাগে পাৰিছে নাই ইমিডিয়েট চাই লওক না।
অ'।
এনেই কুৱেশ্যন সোধা হেৰিবিলাক মই ভাল নাপাওঁ বুজিছা।
অ, আৰে মানে তাৰে লগত ৰিলেটেডো নুশুধে ন তেওঁলোকে তেওঁলোকে কেনেকুৱা এটা চাবাচোন কম্পিউটাৰৰ জব। ঠিক আছে কম্পিউটাৰ তুমি ধৰা এক্সেলত কৰিব লাগে তেওঁলোকে সুধিব হা চৰ্টকাট কি তুমি জান নে নাই মই যদি ক অজানো এতিয়া কনট্ৰল প্লাছ ভি মাৰিলে পেষ্ট হৈ যায় কান্টোওল প্লাছ চি মাৰিলে কপি হয় তুমি মোক সেইটো সোধা ন তুমি যদি মোক সোধা কিবা বেলেগ চৰ্টকট কি মোৰ ক'ত মনত থাকিব। পুটোককে সেইবোৰতো প্ৰেক্টিকেলৰ ওপৰত ডিপেণ্ড কৰে।
সেইটোৱেতো
উম। আছে ন ওস্তাদি কিছুমান। জেঠ ধৰা নকৰেই উল্টা আকৌ আমাকে ব্লেমটো দিব নাই পৰা বুলি। খঙ উঠে আজিকালি মই ইণ্টাৰভিউ এতিয়া বৰ্তমান দিব যোৱাই নাই কতো খঙতে। ক কি কোৱেশ্চন সুধে।
তাকে খং উঠি যায় ন সেনেকুৱা টাইমত।
অ', আৰু কিছুমান মানে ইমান টাইম লগাই অ', মা। উম উম খালো খালো তুমি খালা।
অ দুপৰীয়া খালোঁ মানে দুপৰীয়া খালো মানে আজি মোৰ লগত বহুত মানে কেনেকুৱা হাঁহি উঠা ঘটনা এটা হ'ল জানা নে মানে আমি ৰাতি কালি ৰাতিয়ে মানে চিকেন বনাইছিলোঁ আৰু দালি বনাইছিলোঁ হা তাৰপিছত মানে আজি ৰাতিপুৱালে থাকি গ'ল থাকি যোৱা কাৰণে মানে মই মাহী আৰু মোলে মানে চাফিচিয়েণ্ট ভাত আছিলে হা তাৰ পিছত আৰু থাকি যাওঁতে মানে মই মাহীয়ে ময়ে ৰাতিপুৱাই দুইজনীয়ে দালি ভাত আৰু মাংস দি খাই ললোঁ তাৰ পিছত দুপৰীয়াৰ কাৰণে মানে মই গাখীৰো গৰম কৰি থৈছোঁ তাৰ লগতে মানে মাহীয়ে ক'লে যে মেগী খাওঁ এনেকে কলে এটামান বজাত হা
উম
তাৰপিছত আৰু মেগী খাওঁ বুলি কওঁতে মেগী বনাবলৈ গ'লোঁ ইফালে মানে ভাইটি আহিব স্কুলৰ পৰা সেইকাৰণে ভাত কেইটামানো উঠাইছোঁ কুকাৰত
উম
কুকাৰত ভাতকেইটা উঠাই লৈ পেলাই ইফালে মেগী উঠাই দিলোঁ আধা-আধাও হোৱা নাই মানে এনেই জাষ্ট হওঁতে আৰু গেছ খতম হৈ থাকিলে নহয়
ইয়ে
অ
লগাবতো নাজানা চাগে
তাৰ নহয় লগাব মানে এক্সট্ৰা চিলিণ্ডাৰেই নাই
এয়ে
তাৰপিছত আৰু এতিয়া গেছ খতম হৈ থাকিলে অ', মেগীও আধা হ'ল ভাতো আধা হ'ল সেই ভগৱান কি হ'ব এতিয়া। তাৰপিছত আৰু একে লাষ্টাত মানে মেগী খিনি যেনিবা এই অ', মানে কেটলিটো যে ঘৰ অ', কেটটোতে উঠাই লৈ পেলাই যেন বা কামটো হ'ল
উম।
কিন্তু আৰু ভাতখিনি তেনেকেই থাকি গ'ল নহয় তাৰপিছত আৰু মেগী কি মই যে মেগীটো অলপ বেলেগকৈ বনাই খাই মেলি ভাল পাওঁ হা মানে এই নৰ্মেল মেগীটো মানে ইমানো খাই ভাল নালাগে ন। তাৰপিছত তে কিন্তু আৰু কি হৈছে জানানে হেৰি এ তাত বনালো কেনেকুৱা পানী-পানী হৈ থাকে। কিলে
উম, মানে পানীতো গোটেই চুহি নাজানো আৰু পুহি গলে তুমি ধুবা কেনেকে
এ এতিয়া কিহৰটো মানে তাতে মেগী বনাই আছিলোঁ তাতে লাগি গ'ল। এই মই এই কেটলি চেটলিবিলাক এইবিলাক চোচলা বাজি ভাল নাপাওঁ দেই মই।
মইয়ো ভাল নাপাওঁ সেই কেটলিবোৰত মানে মই মোৰো হ'ল বা সেইটো ছেম কণ্ডিচনে হ'ল মায়ে মানে মোক ক'লে যে ত কিবা খাৱ যদি বনা আগ নহয় হ'ল দে আজি চাৰি দিন মান হল দেই। ত পাছত দেউতাও দেউতাই কিন্তু চিলিণ্ডাৰ আনিবই গৈছিল তাৰপাছত সিহঁতৰ তাতো লাইন পাতিব লাগে ন লাইন পাতি আছে ইফালে মই য মেগী বহাইছো। মানে বহা বহোৱাৰ পিছতেতো লাইনটো গুচি গ'ল। কিন্তু পানীটো মই আগতে উতলাই লৈছিলোঁ হা উতলাই লৈ তাৰ পিছত বহাইছিলো এতিয়া মই মেগীটো বইল হ'ব দিব লাগে তাৰ পাছত পিছত মই হেৰি কৰিলোঁ আহ গেছতোটো শেষেই হৈ থাকিল। কিন্তু পানী খিনি যে গৰম আছিল সেইকাৰণে গৰম হোৱা মই বোলে নাই মেগী খিনি বইল হ'ব আৰু ভালকে বইল হল তাৰ পাছত মই পানীখিনি পেলাই তাতে মছলাটো দি কিনে সেনেকে খাই থৈ দিলোঁ পিছ আৰু দেউতা আহালেকে ৰখি আছোঁ হয় চিলিণ্ডাৰ আহি পোৱা নাই। সেনেকুৱা হলে আমাৰ এদিন ৰাতিও হৈছিলে মাও মানে মায়ও মানে এবাৰ লগাইছিল কিন্তু পিছত মানে লগুৱা পিছত এয়া এই লিক হয় যে লিক হৈ আছিলে। তেতিয়াৰ পৰা মানে মায়ে নলগায়। তাৰ পাছত আৰু সেইবাৰ মানে আমি বহুত ভয় খালো লাষ্টত আমি চিলিণ্ডাৰ বাহিৰত ওলাই দিছোঁ। অ', গোটেই এইখিনি গোটেই এৰিয়া মানে চিলিণ্ডাৰসে গোন্ধ ওলাই গৈছে আৰু। তাৰ পিছত আমি বাহিৰত ওলাই দি আৰু হেৰি নকৰিলো। উম তেতিয়াৰ পৰা মা মই মানে কেতিয়া চিলিণ্ডাৰ নলগাওঁ আৰু। ঘৰতে লাগিলে লঘোনে থাকিম তত তথাপিও অপশচন আছিলে ভাড়া ঘৰৰ বাৰ তাত তাতে বনাই আনিলো হয় উ দেউতা আহিয়ে পালে আৰু সেইকাৰনে বাদেই দিলো আৰু।
অ'।
জাননে? ইয়াতে বৰষুণ দিলে কি খাব মন গৈছে? ফ্ৰেঞ্চ ফ্ৰাইজ চিকেন প'পকন, গাখীৰ দিয়া চাহ।
মোৰ যে সেইবিলাক এনেও মন গৈ থাকে বাৰু।